অ শুনা পাইছা নাই বাৰু?
শুনিছোঁ। মোৰ মাততো শুনিছা নে?
অ শুনিছো শুনিছো। কি কৰি আছা বাৰু?
এয়া এনেই বিচনাতে শুই আছিলো। তুমি কি কৰিছা?
অ এই মইয়ো তোমাৰ সেই শুবলৈ আহিছিলো আৰু। অ বাকী ভাত পানী খালা?
উম খালো খালো। তুমি খালা নহয়?
অ মই তোমাৰ এ খালো বাৰু দেই।
অ এয়া দালি, ভাজি সেয়াই আৰু কিনো খাবা।
অ তাকে তাকে বাকী খবৰ খাতিয়েকে কোৱাচোন বাৰু?
খবৰ খাতি আছো আৰু ভালে ভালে তোমালোকৰ ভাল নহয়?
অ আমাৰো ভালে ভালে বাৰু দে তাকে আ- আজি বহুত দিনৰ মূৰত ফোন কৰিলো মানে কথা এটা আছিল নহয় গম পাইছ- নাই, এতিয়া আমাৰ মানে এই সমাজখন যে সমাজত মানে তোমাৰ যিস- মূহ ফেক নিউজ। সেই ফেক নিউজ বিলাক বহুত ওলাই আছে গম পাইছা নাই। গে এতিয়া সেই ফেক নিউজটো টোৱে আমাক টো বহুত অপকাৰ কৰিছে। গম পাইছা নাই? এতিয়া ফ ফেক নিউজটো যে আমাৰ ওলাই আছে ইয়াৰ ফলত আমাৰ সমাজখনত কেনেধৰণৰ প্ৰভাৱ পৰিছে তোমাৰ মতে বাৰু?
হয়, আচলতে ফেক নিউজ মানে ধৰা আমাৰ যিটো ভুৱা খবৰ, ভুৱা বাতৰি এইবিলাক এনেকুৱা এটা বাতৰি যিটো আচলতে আমাৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিতই নহয়। কিন্তু কি হয় আমাৰ ধৰা কিবা এটা যদি আমাৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত আমাৰ নি- প্ৰচাৰ হয় বা আমাৰ ধৰা যিখিনি আমাৰ ভাল বাতৰি সেইখিনি কিন্তু প্ৰচাৰ হওঁতে আমাৰ বহুত সময় লাগে। আৰু আচলতে আমাৰ মানুহৰ মেণ্টেলিটি এটা চাবাচোন এটা ভাল খবৰত কিন্তু কোনেও প্ৰচাৰ কৰিবলৈ নিবিচাৰে কিন্তু এটা বেয়া খবৰ প্ৰচাৰ হবলৈ কিন্তু একদম সময় নালাগে এক দুই মিনিটৰ ভিত- তৰতে হয়তো গোটেই গাওঁখনে সেই কথাটো বুজি পাই যাব বা শুনিব। আচলতে সেই ভুৱা খবৰৰ ক্ষেত্ৰতো সেই একেই কথা ভুৱা বাতৰিৰ ক্ষেত্ৰত। মানুহে কি কৰে কিতাপ কিবা এটা কথা যদি শুনিলে বা এনেকুৱা ধৰণৰ কথ- সেই গাওঁখনত ভূত উলাই, এইটোতো এটা ভুৱা বাতৰি। কাৰণ আজিৰ যুগত এই বিজ্ঞান যুগত কেতিয়াও ভূত এইবিলাক থাকিবই নোৱাৰে কাৰণ বিজ্ঞানে সেইবিলাক প্ৰমাণ কৰি থৈছে যে ভূত প্ৰেত একো নাই।
অ।
সেই ক্ষেত্ৰত মানুহে কি কৰিব যেতিয়া এজনে শুনিব যে এইখন গাঁৱত এনেকুৱা ধৰণৰ কিবা এটা ঘটিছে। তেতিয়া সেই বাতৰিটো কিন্তু দুই তিনিখন গাঁৱলৈ বিয়পি যাবলৈ খুব বেছি-বেছ তে আমাৰ দুদিনৰ প্ৰয়োজন। আৰু কি হয় আচলতে এই ভুৱা বাতৰি সমূহ আমাৰ, প্ৰধান যিসমূহ কাৰক প্ৰচাৰ হোৱা। সেইবিলাক আমাৰ ধৰা ছ'চিয়েল মিডিয়া
অ', অ',
আমাৰ বিভিন্ন ধৰণৰ যে আমাৰ হোৱাটছআপ থাকে ইনষ্টাগ্ৰাম হওঁক, ফেচবুক হওঁক। এইবিলাকত কি হয় আমাৰ বিভিন্ন ধৰণৰ গ্ৰুপ থাকে, এতিয়া হোৱা হোৱাটছআপ গ্ৰুপতে হওঁক এটা হোৱাটছআপ গ্ৰুপত তোমাৰ নাই বুলি ক'লেও দুশ তিনিশ মানুহ সোমাই থাকে। সেই গ্ৰুপটোত যেতিয়া সেই ভুৱা খবৰটো দিব এক ছেকেণ্ডৰ ভিতৰত কি হ'ব সেই তিনিশ, চাৰিশ মান মানুহে সেই ভুৱা বাতৰিটো পায়ে জা, মানে এ লাভ কৰিব, তাৰপিছত কি হ'ব সেই তিনিশ, চাৰিশ মানুহে তেনেকুৱা ধৰণৰ আৰু বহুত মানুহক জনাই দিব। মানে আল্টিমেটলি আমাৰ এক ছেকেণ্ডৰ ভিতৰত এটা ভুৱা বাত বহুত বেয়াকৈ মানে বিয়পি পৰে। কিন্তু এটা ভাল খবৰ তেনেদৰে কিন্তু বিয়পি নপৰে।
অ',
আমাৰ ভুৱা বাতৰি সমূহে কি কৰে মানুহৰ মানে মাজত, এটা ভয় ভাবৰ সৃষ কৰে, এতিয়া মই কৈছো যে তোমাক এটা ভুৱা বাতৰি মই উদাহৰণ দিছ যে কাষৰ গাওখনত ভূত ওলায়। এই কথাটো যদি তেওঁলোকৰ সেই গাওঁখনৰ মানুহে গম পায় তেতিয়া কি হব তেওঁলোকে ৰাতি ৰাতি কি হব ৰাতি বাহিৰলৈ ওলাই যাবলে ভয় কৰিব। মানে কি হব তেওঁলোকৰ মনত এই ভাবটো সোমাই পৰিব যে এই গাঁওখনত ভূত আছে আমি যদি ৰাতি বাহিৰলৈ ওলাই যাওঁ হয়তো আমাকো ভূতে ধৰিব, এই কিবা ধৰণৰ কিছুমান বিভ্ৰান্ত কথাই তেওঁলোকৰ মনতটো মানে উদুল মুদুল কৰি তোলে একদম মনটো শান্তিত থাকিবলৈ নিদিয়ে। আৰু কি হব তেওঁলোকৰ, সেই সৰু সৰু ল'ৰা-ছোৱালীৰ ওপৰত পৰিব, কি কৰিব মাক দেউতাকে কি কৰে আজিকালি ল'ৰা-ছোৱালী বিলাকক যেতিয়া ল'ৰা-ছোৱালীয়ে খাবলৈ নিবিচাৰে শুবলৈ নিবিচাৰে, তেতিয়া এইবিলাক কথা কয় কাষৰ গাওঁখনত ভূত আছ ছে গোটেই গাঁৱৰ মানুহে এই কথাটো উলিয়াই দিব, তেতিয়া কি হ'ব সেই সৰু ল'ৰা-ছোৱালী খিনিওঁ সৰুৰ পৰাই তেওঁলোকৰ সেই ভুৱা বাতৰিৰ ওপৰত মানে তেওঁলোকো প্ৰতিষ্ঠিত হৈ পৰিব, তেওঁলোক সেইবিলাকৰ ওপৰত মানে বিশ্বাস কৰিবলৈ একদম মানে বাধ্য হৈ যোৱা নিচিনা হ'ব। আচলতে এই ভুৱা বাতৰি সমূহ প্ৰচাৰ কৰা যিসকল লোক তেওঁলোকক আচলতে আমি কি কৰিব লাগে
অ',
ভুৱা বাতৰি যে প্ৰচাৰ কৰে তাৰ ওপৰত আমি মানে এটা, কি হয় মানে ধৰা তেওঁলোকৰ ওপৰত আমি সেই, এইটো মানে একচন ল'ব লাগে, যে তেওঁলোকে এক কামটো কিয় কৰিছে এনেকুৱা এটা মিছা বাতৰি তেওঁলোকে কিয় প্ৰচাৰ কৰিছে? তেওঁলোকৰ একো লাভ নহয় এইবিলাক প্ৰচাৰ কৰি বা তেওঁলোকে কি কৰে নিজৰ মনোৰঞ্জনৰ কাৰণে এইবিলাক প্ৰচাৰ কৰে। কিন্তু তাৰ ফলত কি হয় এখন গাঁৱৰ বা এখন সমাজৰ লোকৰ মাজত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে, সেইটো তেওঁলোকে কিন্তু ভাবি নাচায়।
নাচায়, নাচায়।
আচলতে কি হয়, ভুৱা সময় মানে ভুৱা বাতৰি বিলাকে আচলতে কি কৰে সমাজৰ অশান্তিৰ সৃষ্টি কৰে, এই এতিয়া মই কৈছোৱে তোমাৰ এখন সমাজে আন এখন সমাজৰ ভুৱা বাতৰিটো লাভ কৰাৰ লগে লগে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয়।
হয়, হয়।
এতিয়া সেই ক্ষেত্ৰত যদি আমি চাওঁ, তেওঁলোকে যেতিয়া সেই ভুৱা বাতৰিটো লাভ কৰিব তেওঁলোকে গোটেই জীৱনতটো কি কৰিব নিজৰ মনত সেই এনেকুৱা এটা ভুল ধাৰণালৈ তেওঁলোকে জীয়াই থাকিব, আৰু কি হয় ধৰা তেওঁলোকৰ সেই ভুৱা বাতৰিতো যেতিয়া মনত সোমাই যাব, তেওঁলোক এতিয়াতো নিজৰ জীৱনটো সেই ভুৱা বাতৰিত পাৰ কৰিবই লগতে কি কৰিব তেওঁলোকৰ যিসমূহ পিছৰ প্ৰজন্ম সেই পিছৰ প্ৰজন্মকো সেই ভুৱা বাতৰি মানে মানে সেই তাৰ মানে গ্ৰাসত পৰিব আৰু। সেই তেওঁলোকেও সেই ভুৱা বাতৰি সমূহৰ মানে এ নিজৰ মনত সোমোৱাই লৈ।
হয়।
তেওঁলোকে তেনেদৰে জীৱন- যাপন কৰিব।
হয় হয়।
আচলতে এইটো এটা বৰ বেয়া কথা। ভুৱা বাতৰি যে প্ৰচাৰ কৰে এইটো কিন্তু মই কেতিয়াও ভাল বুলি ন ভাবো, কাৰণ তুমি সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত হব লাগে মানুহবিলাক। মানুহে যেতিয়া মিছা কথাৰ মানে এবাৰ মানে সেইটোৰ ওপৰত প্ৰতিষ্ঠিত হব। এতিয়া মানুহৰ ক্ষেত্ৰত চাবাচোন কেতিয়া কি হয় কিছুমান মানুহে
উম
এই কিবা বেয়া কাম কৰি আহি সেইবিলাকৰ পৰা হাত সাৰিবলৈ এটা মিছা কথা কৈ দিয়ে।
অ
যেতিয়া তেওঁলোকে মিছা কথাটো আৰম্ভ কৰিয়ে দিয়ে সেই এটা মিছা কথাৰ পৰা গৈ গৈ তেওঁলোকে কি হয় গোটেই জীৱনটো মিছা তেই তেওঁলোকৰ জীৱনটো গুচি যায়। যাৰ ফলত কি হয় আমাৰ মানুহখিনি আচলতে সত্যবাদী হব লাগে, আমাৰ মানে আমি আগৰ যিখিনি কাহিনী শুনি আহিছো, আমাৰ যি সকল মহান মহান লোক, তেওঁলোকেটো আমাক সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত হবলৈ শিকাই আহি ছে কিন্তু সেই ক্ষেত্ৰত যদি আমি এনেকুৱা ধৰণৰ কিছুমান বাতৰি প্ৰচাৰ কৰো, ভুৱা বাতৰি প্ৰচাৰ কৰো,
উম।
বা সেই ভুৱা বাতৰিসমূহত বিশ্বাস কৰি যদি আমি জীৱনটো মানে এনেকে চলি যাবলৈ দিওঁ, সেইটোতো আমাৰ কাৰণে অতি লজ্জাজনক কথা।
হয়।
কাৰণ এইবিলাক ভুৱা বাতৰি আচলতে তাৰ মখ ভুৱা বাতৰি কোনো মূল্যই নাই, ভুৱা বাতৰি এনেকুৱা এটা বাতৰি যিটো সত্য ওপৰত প্ৰতি স্থিত নহয়েই মানুহে এইবোৰ কথা বুজি পায় হলেও মানে কি হয়।
উম!
এই ভুৱা বাতৰি ওপৰত তেওঁলোকে বিশ্বাস
হয় হয় গতিকে তুমি এইখিনি কথাখিনি বাৰু ভাল কথাই কৈছা হয় নহয়। খুব গুৰুত্বপূৰ্ণ কথা কিছুমান কৈছা তুমি, এতিয়া মানে তোমাৰ সেই ফেক নিউজ বিলাক মানে কি কাৰণত হৈছে হয় নহয়, ত ফেক নিউজটো হয় কি হয় নহয়। সেই তাৰ বিষয়ে তুমি খুব ধুনীয়াকৈ বিশ্লেষণ আগবঢ়াইছা। গতিকে তোমাক কথাখিনি শুনি মই খুব ভাল পাইছো মানে গম পাইছা নাই, আৰু মই তোমাৰ সেই বস্তুটো ইমান কি হয় মানে সেই বস্তুটো মই ভালদৰে বুজিব পাৰিছো,
হয়।
গতিকে তোমাৰ তোমাৰ বাৰু সেই কথাবিলাক শুনি বাৰু ভালেই লাগিল দেই। এতিয়া তোমাৰ কি হয় ভুৱা এমায়ে যিসমূহ এতিয়া তোমাৰ ভুৱা বাতৰি- গম পাইছা নাই বা তোমাৰ ফেক নিউজ, ফেক নিউজ বিলাক কি হয় গম পাইছানে, আমাক ফেক নিউজবিলাকে আমাৰ সমাজখন বহুতো কিন্তু পিছুৱাই নিয়ে গম পাইছা নাই। এই ফেক নিউজৰ ফলত কি হয়, মানুহৰ মাজত তোমাৰ ভয় থাকে, খুব বেছি পৰিমাণে ভয় থাকে চাবাচোন। মানুহবিলাকে তোমাৰ যেতিয়া ফেক নিউজ এটা গম পাব, তেওঁলোকেতো গম নাপায় সেই নিউজটো সঁচা নে মিছা হয় নহয়। গতিকে সেই-সেই মানে তোমাৰ নিউজটো প্ৰতি মানুহবিলাকে খুব ভয় খায়। আৰু তাৰ কি হয়, সেই যেতিয়া ভয় খায় তেনেহলে কি হয় মানুহবিলাকে তোমাৰ অ পিছলৈ মানে তোমাৰ ভয়টো বাঢ়ি-বাঢ়ি গৈ থাকে, গম পাইছা নাই। তোমাৰ পিছতো ধৰি লোৱা কিবা যদি সঁচাও তোমাৰ নিউজ এটা আহে, তেতিয়াও কিন্তু সিহঁতে ভয় খাব মানে গম পাইছা নাই। গতিকে এইটো মানে কি ফেক নিউজটো মানে তোমাৰ সমাজখনত একদম খুব সোনকালে বিয়পি পৰে।
হয়।
তুমি কথাখিনি ইতিমধ্যে কৈছাই, কিন্তু তোমাৰ সেই তাৰ পৰিৱৰ্তে যদি তুমি এটা ভাল নিউজৰ কথা চোৱা গম পাইছা নাই, তোমাৰ এটা ভাল নিউজ কিন্তু সমাজখনত ইমান সোনকালে বিয়পি নপৰে, যিমান সোনকালে তোমাৰ এটা ফেক নিউজ তোমাৰ বিয়পি পৰে গম পাইছা নাই। কাৰণ মানুহবিলাকে তোমাৰ সেই যিবিলাক বেয়া বস্তু, বেয়া বস্তুটোৰ প্ৰতি আকৰ্ষণটো বেছি হয় গম পাইছা নাই, মানে ভাল বস্তু প্ৰতি কিন্তু আকৰ্ষণ নহয়। তোমাৰ এতিয়া যদি তুমি এটা উদাহৰণ হিচাপে চোৱা, তুমি এজন মানুহৰ মানুহে তোমাৰ জীৱনটোত কিমান ভাল কাম কৰে হয় নে নহয়৷ তোমাৰ ধৰি লোৱা জীৱনটোত তোমাৰ পাঁচ হাজাৰটা যেনিবা ভাল কাম কৰিছে হয় নহয়৷ সেই তাৰ ভিতৰত যদি পাঁচ হাজাৰটা ভাল কামৰ ভিতৰত যদি কেনেবাকৈ এটা, যদি এটাও তোমাৰ বেয়া কাম কৰিলে তেনে মানুহৰ কিন্তু চকু তোমাৰ সেই প্ৰথমতে যাব বেয়া কামটো লেহে। কিন্তু তাৰ আগত যে মানুহজনে যে তোমাৰ চাৰি হাজাৰ নশ নিৰানব্বৈটা যে ভাল কাম কৰি থৈছে সেইটো কিন্তু মানুহে কিন্তু কেতিয়াও খুচৰি নাচায় গম পাইছা নাই৷ মানুহে অকল এটাই চাব যে এই জীৱনত কি বেয়া কাম কৰিছে অকল মানুহে সেইটোহে চাব গম পাইছা নাই গতিকে সেই ক্ষেত্ৰত চাবলৈ গলে আমাৰ ফেক নিউজটো মানে সেই তেনেকুৱা, গম পাইছা নাই। মানুহে মানে সেই মানুহে মানুহৰ যিটো বেয়া বস্তু থাকে, সেই বেয়া বস্তুটোৰ প্ৰতিহে মানুহে বেছি গুৰুত্ব দিয়ে। সেইকাৰণে তোমাৰ এতিয়া বৰ্তমান সময়ত ফেক নিউজ বিলাক ইমান সোনকালে তোমাৰ বিয়পি পৰিছে। আৰু কি হয় গম পাইছা নাই তোমাৰ আমি এতিয়া ফেক নিউজ যদি আমাৰ এনিটাইম যদি আমাৰ ফেক নিউজ আহি থাকে তেনেহলে আমাৰ কি হব আমাৰ সমাজখন বহুতো পিছুৱাই গৈ থাকিব। সমাজখনে তোমাৰ কেতিয়া শুদ্ধ বস্তুটো কি সেইটো ভালদৰে বুজিয়ে নাপাব আৰু সেই ত বুজি পোৱালে বহুত সময় প্ৰয়োজন হৈ যাব। গম পাইছা নাই সেইকাৰণে তোমাৰ যিমান পাৰো আমি সিমান ফেক নিউজ বিলাক আঁতৰাবলৈ চাম৷ গম পাইছা নাই আৰু এতিয়া প্ৰথম কথা ফেক নিউজ বিলাক চান্স পাইছে কৰ পৰা আমাৰ পৰাইটো পাইছে ন আমিয়ে আচলতে কোনোবা এটা কথা বা নিউজ একো কথা নাই বতৰা নাই আমি কেনেকৈ বিশ্বাস কৰি লৈছো৷ আমিতো সেই বস্তুটোৰ প্ৰতি আমি প্ৰুফটো আমাক লাগিব হয় নাই প্ৰুফটো আমাক খোৱা নাই গতিকে আমি কেনেকৈ বিশ্বাস কৰি লৈছো আমি এতিয়া সাধাৰণতে সেই ধৰি লোৱা ফেক নিউজবিলাকত খুব সোনকালে বিশ্বাস কৰি লওঁ কাৰণেতো আজিকালি ইমান সোনকালে তোমাৰ ফেক নিউজ বিলাক আহিবলৈ লৈছে ইমান তোমাৰ বেছি পৰিমানে ফেক নিউজ বিলাক আহিবলৈ লৈছে৷ এতিয়া আচলতে ইয়াত ভুলতো আমাৰ কাৰণ আমাৰ মানুহ বিলাকে কি হৈছে আমাৰ একো কথা বতৰা নোহোৱাকৈ ফেক কিবা এটা নিউজ হোৱাৰ লগে লগে সেই নিউজটো সঁচা নে মিছা সেইটো বিচাৰ নকৰে ভুল শুদ্ধ বিচাৰ নকৰে সেইটো প্ৰথমতে সঁচা বুলি মানি লয় গতিকে সেইটোৱে হৈছে মানুহৰ এতিয়া প্ৰথম একেবাৰে ডাঙৰ ভুল
হয় হয়
আমি এতিয়া সেইকাৰণে তোমাৰ সেই ফেক নিউজ বিলাক কমাবলৈ চেষ্টা কৰিব লাগিব গম পাইছা এতিয়া আমি সেই ফেক নিউজবিলাক কমাবলৈ হ'লে ৰোধ কৰিবলৈ হলে আমি কি কৰিব লাগিব আমাৰ আমি নিজেও সচেতন হ'ব লাগিব আৰু তাৰ লগতে আমাৰ সমাজ খনকো সচেতন কৰিব লাগিব যিকোনো খবৰ এটা গম পাইছানে বা উৰা বাতৰি এটা আমি বিশ্বাস কৰা বা শ্বেয়াৰ কৰাৰ আগতে ইয়াৰ মানে এইটো ক'ৰ পৰা আহিছে কি কথা সেই তাৰমানে উৎসসমূহ আমি পৰীক্ষা কৰিব লাগিব তেতিয়াহে আমি গম পাম যে সেই বস্তুটো মানে শুদ্ধ নিউজ নে নে ফেক নিউজ গম পাইছা আৰু মানে কি এতিয়া তোমাৰ কিছুমান চেনেল আছে সিহঁতে অকল তোমাৰ সঁচা কথাবিলাকহে দিয়ে এ সে সেইবিলাক চেনেলৰ প্ৰতি আমি গুৰুত্ ত্ব দিব লাগে গম পাইছা নাই যি যিসমূহ আমাৰ মানে ট্ৰাষ্টেড হয় যি সমূহ আমাৰ ট্ৰস্তেদ চেনেল সেই চেনেলসমূহে যদি তোমাৰ নিউজটো দিয়ে তেনেহ'লে আমি সেইবিলাক নিউজে বিশ্বাস কৰিব লাগে কিন্তু তোমাৰ এই যিকোনো তোমাৰ অদৰকাৰী তোমাৰ চেনেলে যে তোমাৰ কিছুমান যে তুমি চিনি নোপোৱা সেই তেনেকুৱা ধৰণৰ যিবিলাক চেনেল তুমি ধৰি লোৱা তোমাৰ সতে ইমান মানে ট্ৰাৰ্মচ মানে তুমি ইমান সেইবিলাক চেনেল নোচোৱা তুমি সেই চেনেলটোৰ বিষয়ে নাজানা গতিকে সেইবিলাক হেৰিয়াৰ পৰা যদি ইমান নিউজ বিলাক আহে তেনেহলে কিন্তু সেই নিউজ বিলাক তুমি ভালদৰে পৰীক্ষা নকৰাকৈ বিশ্বাস কৰি লব নালাগে। গম পাইছা গতিকে, সেইবিলাক আমি চাব লাগে গম পাইছা নাই! এতিয়া সামাজিক মাধ্যমত ত বস্তু বিলাক ধেৰ আহি যায়। গম পাইছা নাই। সামাজিক মাধ্যমত তোমাৰ নিউজ বিলাক বহুত নিউজ আহি যায়। কিন্তু তাৰ মাজত আমাৰ আমাৰ কোনটো সঁচা নিউজ কোনটো বা মিছা নিউজ সেই নিউজটো আমি মানে চাব জানিব লাগিব গম পাইছা নাই আমি ভুল শুদ্ধটো বিচাৰ কৰিব জানিব লাগিব
উম
গতিকে আমি সেই ফেক নিউজৰ ক্ষেত্ৰত আমি সকলো সচেতন হ'ব লাগিব গম পাইছা নাই